হেল্ল'।
হেল্ল'।
অহ, কি কৰি আছা পিছে?
কি কৰি আছো, এনে আছো ৰ'বা, তুমি কি কৰি আছা?
এই এনেই বহি আছোঁ ৰ'বা, বাকী ভাত পানী খালা?
ভাত, এ, খাম হে ৰ'বা এতিয়া খাব ওলাইছোঁ আৰু তুমি খালা?
নাই ৰ'বা মই মানে নাখাওঁ আৰু পোৱাৰ ভাতটো।
অ', মানে অকল চাহে খোৱা ৰাতিপুৱা আৰু।
এই খাওঁ আৰু চাওঁ নাখাওঁ মানে এনেকুৱা অলপ মানে লাল চাহটো খাওঁ আৰু লাল চাহ গাখীৰ দিয়া চাহ এনেকুৱা আৰু খাই দিওঁ আৰু যি পাওঁ আৰু।
ঠিকে আছে দিয়া বাৰু।
বাকী খবৰ পাতি ভাল?
খবৰ পাতি ভালে ৰ'বা, বেয়া নহয়। তোমাৰ?
আছো দিয়া আৰ কি ক'বা এই বাকীটো জানেই নহয় এতিয়া ইণ্ডিয়াৰ যিটো এডুকেশ্যন ছিষ্টেম টো কিমান বেয়া হৈ গৈছে দিনক দিনে ত' সেয়েই আৰু এইবিলাক নিউজবিলাকতো পাই আছা চাগে, পেপাৰ লিক হোৱা।
অ', তাকেতো।
এনেই কি, কি ভাবা তুমি এইবিলাকক লৈ?
কি ভাবিবা আৰু এটাৰ পিছত এটা দেখোন পেপাৰ লিকেই হৈ আছে এবাৰ নীটৰ হয়, তাৰপিছত এবাৰ এছ এছ চিৰ পৰীক্ষা তোমাৰ কেঞ্চেল হৈ যায় আৰু তোমাৰ ইউ পি এছ চিৰো বোলে কিবা এবাৰ হৈছে পৰীক্ষাটোৰ কাৰণে। মই শুনিছো আৰু এইবোৰ আৰু মানে ধৰা যোনটো আমাৰ ভাৰতবৰ্ষৰ যিটো এডুকেশ্যন চিষ্টেম আৰু শিক্ষা ব্যৱস্থাটো সেইটো আৰু মানে যিবিলাক ছাত্ৰ-ছাত্ৰী, ছাত্ৰ-ছাত্ৰীৰ বাহি ৰে চব ফালে ঠিকে কৰিছে খালি ছাত্ৰ-ছাত্ৰীক বাদ দি আৰু ছাত্ৰ-ছাত্ৰীৰ মানে মানসিক অৱস্থাটো বুজিয়ে নোপোৱা হৈছে নে কি এ বা
তুমি কি ভাবা যে, এইবিলাক যে পেপাৰ লিক হয় বা তোমাৰ এক্সামবিলাক অ', বাতিল হৈ যায় ত' ছাত্ৰ ছাত্ৰীৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলায় এইবিলাক বস্তুই, তুমি আৰু কি ভাবা আৰু এইটোক লৈ?
ছাত্ৰ-ছাত্ৰীৰ এতিয়া চোৱা, যদি ধৰা এ, মেডিকেলৰ পৰীক্ষা হওঁক এতিয়া মেডিকেলৰ যিটো পৰীক্ষা হয় নীটৰ, বহু ছাত্ৰ-ছাত্ৰী ধৰা দুই তিনি বছৰ কষ্ট কৰে বা ইউ পি এছ চিৰে হওঁক তোমাৰ চাৰি-পাঁচ বছৰলৈকে মানুহে চেছ টা কৰি থাকে এটা পৰীক্ষাৰ কাৰণে সাধাৰণ সেই পৰীক্ষাটো ধৰা কিমান এটা গুৰুত্বপূৰ্ণ হ'ব পাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত সেইটো মানে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা এইটো ভাবি নাচাই, সিহঁতৰ মন গ'লে পেপাৰ লিক কৰি দিয়ে বা পেপাৰ মানে ধৰা এতিয়া নীটৰ পৰীক্ষাই দিব গ'লে তোমাৰ বা ইউ পি এছ চি, এছ এছ চি যি পৰীক্ষাই যাব মানে ধৰি লোৱা চবতে তোমাৰ ইমান চেকিং হয়, ছাত্ৰ-ছাত্ৰীৰ ধৰা এইটো নিনিবা সেইটো নিনিবা ইমান নিয়ম বান্ধি দিয়ে, তাৰপিছতো ছাত্ৰ-ছাত্ৰী ধৰা কিবা কৰাৰ আগতে য'ত মূল গুৰি তাৰ পৰাই পেপাৰ লিক হোৱা দুখুন শুনা পোৱা।
তাকেইতো, মানে যিবিলাক ডাঙৰ, ডাঙৰ অ', মানুহ আছে সেইবিলাকেই সেইবিলাকৰ যিবিলাক ছাত্ৰ মানে তেওঁলোকৰ সন্তানবিলাকৰ কাৰণে পেপাৰবিলাক ক্লিক কৰি পেলাই আৰু যিবিলাক আমাৰ ধৰি লওক মধ্যবৃত্তিৰ বা দুখীয়া লোক আছে তেওঁলোকৰ কাৰণে সেইটো মানে সমস্যা হৈ পৰে আৰু বাকী টকাবিলাকৰতো টেনচন অ', স নাই দিয়াচোন তেওঁলোকৰটোো আৰু এনেকয় আমাৰ মানে যিবিলাক ছিষ্টেমটো বহুত বেয়া হৈ গৈছে। ন' এই আৰু কি ক'বা বাকী তুমিতো বহুত অ', পঢ়া শুনা মানুহ ন' ত' তুমি কি উপদেশ দিবা এজন ছাত্ৰক বা ছাত্ৰীক এনেকুৱা অ', পেপাৰ লিক হ'লে বা এনেকুৱা আৰু মানসিক অৱস্থাত ভুগি থাকিলে তুমি কি উপদেশ খুজিবা?
সেইখিনি সেই সেই সময়ত আৰু কিনো উপদেশ দিবা, এতিয়া ধৰি লোৱা তোমাৰ নিটৰ পৰীক্ষাই ধৰিলোৱা নীটৰ পৰীক্ষাত যিজন ছাত্ৰ বা ছাত্ৰীয়ে ধৰা পৰীক্ষাটো দিলে সিহঁতেতো ঘৰত আহি চাব যে কিমান নম্বৰ পাইছো মই। ধৰা, সিহঁতে যিমানখিনি দৰকাৰ আৰু এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি হোৱাৰ বাবে বা নামভৰ্তি কৰা বাবে যিখিনি নম্বৰ সিহঁতে যদি পায়, তাৰ পিছত পোৱাৰ পিছত, ধৰা, সিহঁতে যদি গম পায় যে এইবাৰ পৰীক্ষাটো কেনচেল হৈছে। আকৌ এবাৰ দিব লাগিব পৰীক্ষা সিহঁতৰ মানসিক অৱস্থাটো কেৱল সিহঁতেহে বুজি পাব আৰু কেনেকুৱা এটা অশান্তিত কেনেকুৱা এটা পৰিস্থিতিত সিহঁতে মানে পাৰ কৰিব সিকিটো যে তাত তাৰ মানে সেইখিনি সময় আৰু ধৰা এবাৰ যিটো বস্তু হৈ গ'ল, যিটো বস্তু সিহঁতে পাইছেও, তাৰ পিছতো আৰু এবাৰ দিব লাগিব। হয়টো যদি সেই নেক্সট টাইম যিটো দিব আৰু সিটোত যদি নাপায়, সিহঁতৰ অৱস্থা কেনেকুৱা হ'ব, তুমি নিজেই বুজিব পাৰা।
বাকী, আৰু আছে, তুমি কি ভাবা মানে কেনেকৈ আমি যিটো ইণ্ডিয়াৰ অ', শিক্ষাৰ যিটো ভেটি আছে, সেইটো আমি কেনেকৈ ভাল কৰিব পাৰিম? মানে, চৰকাৰে কেনেকৈ সহায় কৰিব পাৰিব, সেইটোত?
চৰকাৰে এতিয়া ধৰা মোৰ মতেএতিয়া যেতিয়া মানে যিজন মূল ব্যক্তি আৰু চব পেপাৰ লিক হোৱাৰ ধৰা, এজন মূল ব্যক্তি থাকে, ত' তেখতৰ আগতে নিজৰ পদবীৰ পৰা গুচাই দিব লাগে, তেখেতক গুচাই, এজন জনা আৰু শিক্ষিত যোনে বুজি পায়, মানে ছাত্ৰ-ছাত্ৰীৰ কষ্ট যি জনে বুজি পায়, তেওঁক ৰাখি এ এবাৰ হ'লেও চেষ্টা কৰি চাব লাগে, আৰু ভাল কৰাৰ কাৰণে কাৰণ, আগতেটো এইবোৰ শুনা পোৱা নাছিলোঁ মানে, এই দুই-তিনিবছৰৰ পৰাহে এইবোৰ নিৰন্তৰ চলি আছে যে, এইখন পেপাৰ লিক হৈছে, সেইখন পেপাৰ লিক হৈছে, বা এইটো পৰীক্ষা আজি কেনচেল হ'ল, বা সেইটো পৰী কেনচেল সেনেকুৱা চলি আছে। আগতেতো আমি ইমান সৰুৰ পৰা ডাঙৰ হ'লো আজিলৈকে শুনা নাই যে, ধৰা, পেপাৰ এনেকে লিক হোৱা বা পৰীক্ষাৰ।
অ', আজিকালিচোন তাকো উচ্চ মাধ্যমিক পৰীক্ষাৰো অ', ক্লাছ টেন হওক বা টোৱেলভ হওক তাৰোচোন পেপাৰ আজিকালি লিক হৈ যায়।
তাকেতো এতিয়া চোৱা, আমিতো আমাৰ আমাৰ সময়ততো স্কুলৰ পেপাৰে লিক হোৱা নাছিল। আজিকালি আৰু ইমান ডাঙৰ, ডাঙৰ পেপাৰ ইমান টান-টান পৰীক্ষাৰ পেপাৰ মানুহে এনে পাই যায়।
হে বাকী, অ', তুমি যিটো আমাৰ আজিকালি যিটো প্ৰচলিত হৈছে ন, যিটো অনলাইন আমাৰ কচিং হওক বা অফলাইন যিবিলাক কচিং হওক, তুমি তাৰে বিষয়ে কি ভাবা? মানে, কেনেকুৱা প্ৰভাৱ পৰে সেইবিলাকৰ ক পোৰত সেইবিলাকৰ
এতিয়া ধৰা, কচিং চেণ্টাৰবোৰটোটো লাভে হয় এতিয়া ধৰা সিহঁতৰ আৰু কি প্ৰব্লেম আছে ইয়াতে হঠাৎ পৰীক্ষা এতিয়া নিতৰে ধৰিলা, মই নিতৰে ধৰা এটা উদাহৰণ দিওঁ। আৰু নিটৰ পৰীক্ষা যদি এমাহ পিছ তিয়াই যায়, ধৰা নতুনকৈ নিট হব এমাহ পিছত তেতিয়াহ'লে কচিং চেণ্টাৰবোৰে আৰু এটা, ধৰা, সিহঁতৰ ক'ৰ্চ এটা লগাই দিব, আৰু ক'ব যে, এমাহত নিট ক্লিয়াৰ কৰাৰ বাবে এইটো ক'ৰ্চ লওক বা সেইটো ক'ৰ্চ লওক। এতিয়া যিজন ছাত্ৰ-ছাত্ৰীয়ে ইমান ধ্যান দি সিহঁতে পঢ়ি আছে, বা সিহঁতেতো বিচাৰিবই যে সিহঁতৰ ভালটো হওক। সিহঁতেও ল'ব বিচাৰিব। কিন্তু সেই হিচাপত, তোমাৰ যিটো আমাৰ শিক্ষা ব্যৱস্থা, শিক্ষা ব্যৱস্থাটোৰ কাম নোহোৱা যেন হৈ আছে ন? ধৰা, শিক্ষা ব্যৱ যিবোৰ নিয়মাৱলী বা যিখন আইন আছে, সেই আইনটো কোনোদিনেই শিক্ষা ব্যৱস্থাত মানে উপযুক্তভাৱে কোনেও প্ৰয়োগ কৰা নাই। চবেই মানে ওপৰে ওপৰে তাৰ ধৰা, আমাৰ ভাৰতবৰ্ষৰ তুমি কা যোন তো, নিয়ম বা সংবিধানৰ নিয়মবোৰ, সেইবিলাক কিমানজনেনো মানে বেছিভাগ মানুহে আৰু এনেই ওপৰা-ওপৰিকে জানি থৈ দিয়ে আৰু যে এইকেইটা এইকেইটা নিয়ম থাক গিলে হ'ল, বাকী। যিখিনি মানুহে জানে, সেই সেইবিলাকে আৰু এই নিয়মৰ সুবিধা উঠায়।
তাকেইতো, কি কৰিবা আৰু, চিচ টীমটোৰ আমাৰ এনেকুৱা হৈ গৈছে, কাৰেট হৈ গৈছে।
ধৰা, যিবিলাক পঢ়াৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ ভুল নে? ধৰা, আমাৰ ভাৰতৰ যিবাৰ যিবোৰ আইন আছে, সেই আইনবোৰেই ভুল?
আইনৰনো কি ভুল হ'ব আৰু আইনটো আগৰ পৰা আগতেই কৰি থৈ গৈছে আৰু এতিয়া বাৰু অলপ সলনি কৰিব পাৰে মানে যোনে এইবিলাক কাম কৰে তাক অ 'ধৰি অ' অ' কা জীৱন আ মা সদায় ৰূপে কা-কাৰণটো দিব লাগে, যাতে বেলেগে আৰু কৰিবলৈ সাহস নকৰে। সেইটো আৰু আইনৰ কাৰণে ক'বলৈ নাযাওঁ আৰু, বাট অ', বিশেষকৈ অ', যিবিলাক মানুহ আছে ন, যিবিলাক অ লোভীয়া মানুহ আছে, যোনে ধৰি লোৱা পোও পইচাৰ অ নামত যিকোনো কাম কৰিব পাৰে। তো, সেইবিলাক মানুহৰ কাৰণে এই আমাৰ যিটো চিষ্টেম আছে, সেই চিষ্টেমটো বহুত বেয়া হৈ গৈছে। আৰু বাকী, আ', চৰকাৰৰ কথা ক'বলৈ গ'লে, চৰকাৰে নিজৰ কামখিনি কৰি আছে বাট, অলপ আৰু যদি সহায় কৰে ছাত্ৰ-ছাত্ৰীৰ কাৰণে, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে, টো সেইটো মই ভাল বুলি ভাবোঁ আৰু
তাকেই কৰবা আমি ইয়াতে আলোচনা কৰিলে কি হ'ব? যিবোলাক মানুহে বুজিব লাগে, সেইবিলাক মানুহেই বুজি নাপায়। সেইবিলাকে এতিয়া, ধৰা, আৰু অকন পইচাৰ লোভত এইটো পৰীক্ষাৰ পেপাৰ লিক কৰে, সেইটো পৰীক্ষাৰ পেপাৰ লিক কৰে। কিমান লাখ লাখ ছাত্ৰ ছাত্ৰীৰ মানে জীৱনৰ লগত খেলি আছে সিহঁতে নিজে গম নাপায়।
তাকেইতো, ছাত্ৰ-ত্ৰীবিলাকৰ নিজৰ মানসিক যিটো অৱস্থা আছে, সেই মানসিক অৱস্থাটো হেৰাই পেলাই এইবিলাকৰ কাৰণে অ', এইবিলাক পেপাৰ লিক হোৱা যিবিলাক মধ্যবিত্তিৰ অ ছাত্ৰ-ছাত্ৰী বিলাক ত সেইবিলাকেই তেওঁলোকে কচ কষ্ট কৰি, প দিনে নিশাই এক এক কৰি ৰাতি পঢ়ে। সেই পঢ়াৰ পিছতো জিন তাৰ ফল নাপায়, টো বহুত মানসিক বা অশান্তি ভুগিব লগা হয়। আৰু
তাকেই ধৰিবা দিয়াচোন, বিচৰাটো চব বস্তু ঠিক হ'লেতো ভালেই হয় দিয়াচোন, চবৰে কাৰণে ভাল। পঢ়ি থকা ল'ৰা ছোৱালীৰ কাৰণে ভাল। কাম কৰি থকা মানুহৰ ভাল যদি চব বস্তু নিয়মৰ হিচাপত চলে
তাকেতো, দিয়া তেনে নহ নহ'লে দিয়া, পিছত কথা পা
দে দে ভালে হ'লে ইমানখিনি কথা আলোচনা কৰিব পাৰিলো বাৰু আৰু পিছত কেতিয়াবা কৰিবা ফোন তেনেকে
হ'ব দিয়া
ইয়াতে